হেল্ল' শুনিছানে? আহ, কি কৰি আছে?
আছো নাই এনেই আছো। এতিয়া অলপ বাহিৰৰ পৰা ফুৰি আহিলো মানে।
হয় নেকি চা তা খালা নে? হয় নেকি। অহ চখ। চকত গৈছিলা? কিহৰ কাৰণে গ'লা চকত। চকত কিহৰ কাৰণে গলা?
এনেই অলপ মানে। তোমাৰ অলপ এই লগ বন্ধু কেইটাক লগ লগ পালো অলপ।
উম লগ বন্ধ লগত। এ বহুত গৰম লাগিছে এ ফেনৰ কাৰণে ব ফেনত আছো। এ গৰম বহুত ন আজিকালি।
গৰম বহুত পৰিছে হয়।
উম আগৰ দিন আগৰ নিচিনা মানে দিনতো নাই ঠাণ্ডা ঠাণ্ডা বতৰবোৰ। আজি গৰমটো আজিকালি বাঢ়ি গৈছে।
মানে গৰমটো কিহৰ কাৰণে বাঢ়িছে তুমি কি ভাবা।
উহো, তোমাৰ আজি পৰিৱেশৰ কাৰণে বাহিৰলৈকে যেনেকুৱা গছ গছনি। কটা হ'ল তোমাৰ আজিকালি যিমান গছ আগতে গছ গছনি আছিল সেইবোৰ গছ গছনি। চিনে নোহোৱা হল। তাৰ কাৰণে মানে গৰমটো বাঢ়া নিচিনা লাগে। তোমাক কি লাগে?
হয় হয় সেইটোয়ে হয় আৰু মানে সেইটোয়ে গছ গছনিবিলাক কাটি দিছে। আৰু তোমাৰ দুই নম্বৰ মানে এ প্ৰদূষণ টো বেছি হৈছে। তোমাৰ গাড়ী মটৰ বিলাকৰ পৰা। তাৰ কাৰণে হৈছে। অ কাৰখানা বিলাক বেছি। কি হৈছে ইণ্ডাষ্ট্ৰ্ৰী বিলাক।
অ তাৰ কাৰণে হৈছে অ। এনে আমি এইটো যেনেকুৱা এ পৰিৱেশৰ আমি জিমা আমাটো প্ৰয়োজনতো পৰিৱেশে হয়। হয়। যিমান গছ গছনি কাটি আছে তাৰ পিয় পাছত যাইকে গছ গছনি। নাথাকিলে দেখোন আমি অক্সিজেনেই নাপাম। তাৰ কাৰণে আমি গছ গছনিটো লগাব লাগিব। সেইদিনা বিশ্ব পৰিৱেশ দিৱসৰ দিনা তুমি গছ গছনি লগালানে?
কি কৈছা?
বিশ্ব পৰিৱেশ দিৱসৰ দিনা তুমি গছ গছনি লগালোনে? সেইদিনা।
আৰু লগাও মানে ইয়াত এটা বেছি নলগাও। এডাল হলে লগাও আৰু। কেতিয়াবা লগাও। কেতিয়া কোন কেতিয়াবা কোনটো বছৰত। টাইম পালে লগাও। কেতিয়াবা মিছো হৈ যায়। লগাব নোৱাৰো।
অ আমি আমি পৰিৱেশতটো বচাব লাগে যিহেতু। ত আমি আমাক ভবিষ্যৰ কাৰণেও আমাক। কৰা উ পৰিৱেশটো লাগে নহ, আইতাৰ কাৰণে নহয় ভৱিষ্য ভৱিষ্য। কিয় কাৰণে ভাবিও আমি পৰিৱেশৰ কাৰণে গছ গছনি লগাব লাগে। যেনেকুৱা যেনেকুৱা প্ৰদূষণ হৈ আছে। পৰিৱেশ মানে গছ গছনি। টা গৈ আছে তাৰ বিষয়ে তুমি কিবা ক'ব বিচাৰা নেকি। যিহেতু আমি তাকে ৰাস কৰিব পাৰিম।
মানে গছ গছনি মানে তুমি মই ভাবো মানে কাটিব নালাগে। অ ৰুবইএ লাগে তোমাৰ পাৰিলে। এ কাট কাট, হেৰি ৰুব নোৱাৰিম যে কাটিবও নালাগে মোৰ হিচাপত।
অ এইটোতো হয় এইটোতোত মানুহবোৰে অ গছ গছনি কাটি। গতিকে ঘৰ দুৱাৰ বনাই আছে। আমাৰতো গছ গছনিৰ বহুত। প্ৰয়োজন যেনেকুৱা কাঠৰ কাঠৰ বস্তুবোৰ বহুত প্ৰয়োজন আছে তেনেকুৱা। আমি গছ গছনি কাটিলেও অ আমাক গছ গছনি লগাব লাগে যেনেকুৱা আমাক আহ কাগজ যিমান প্ৰয়োজন আছে
হয় হয় মানে লগাব বেছিকে লাগে মানে তোমাৰ লগ লগাব লাগে কাটিব লাগে মানে তুমি যদি দহডাল ৰুইছা দুইডাল কাটা।
অ এইটো ঠিকেই ক'লা তুমি দহ ডাল ৰুলা মানে দুডাল কাটিলেও মান মানে অন্য থাকিব আৰু ভৱিষ্যতো কাম আহিব। অ হয় কি নহয় তুমি ঠিকেই ক'লা কথাতো আমি দহডাল লগালে লগাব লাগে দুডাল কাটিলে অ অ এনে মানে আহ কিছুমান হা কোৱাচোন
অ মই মানে ক'ব খুজিছো মানে এই যি মই এটা অ মাজতে পাইছিলো মানে তোমাৰ এমাজন ৰেইন ফৰেষ্ট ডি আছে তোমাৰ এই ডাঙৰ মানে আমাৰ এমাজন ইনফ হয় হয় হয় এই পৃথিৱীৰ ভিতৰত খাইজ দাক বিশাল অৰণ্য হয় তাৰ পৰাই পালে মানে তোমাৰ অক্সি অক্সিজেনলে তুৱেণ্টি ফাইভ নে পঁচি পাৰ্চেণ্ট অক্সিজেন বুলিলে তাৰ পৰাই আহ
অ সেইটোতো হয় বাৰু বিশ্বৰ চবচে ডাঙৰ এইটো আমাৰ এইটো অৰণ্য তাতে বহুত ধৰণৰ জীৱ জন্তুও দেখিবলৈ প পোৱা যায় বুলি ইয়াতে যিহেতু কতো দেখিব নোপোৱা যি
হয় হয় মানে তাত তিনিখন তিনিখন দেশ আগুৰি আছে মানে সেই অৰণ্য কিছু কিছু অংশ তোমাৰ ব্ৰাজিল তোমাৰ তাৰপিছত পেৰু আৰু তোমাৰ কিবা এনে মেক্সিকো নে কি এনেকুৱা কিবা এখন দেশ তিনিখন দেশে আৱৰি আছে
অ অৰণ্যত কিছু অংক বহুত ডাঙৰ ন এইটো বিশাল তোমাৰ অ অ বহুত ডাঙৰ বিশাল তোমাৰ অৰণ্যটো আহ তাৰ পৰা তাতে মানে বহুত ডাঙৰ ডাঙৰ সাপ তাপৰ দেখা গৈছিলে মই চাইছিলোঁ এ নকন্ধাবোৰ তাতে
তাত মানে বোলে সূৰ্যৰ পোহৰে নপৰে তাত মানে
অ মাজত মাজে সূৰ্য সূৰ্য পহৰ নাপৰে হয় তুমি ঠিকে গলা আহ ত অঁ তেতি উ বহুত মানে বিষাক্ত সাপ মানে বিষাক্ত মানে মানে বহুত বস্তুবোৰ বিষাক্ত আছে বোলে যাতে
উ
এনে মানে যায় তাতে মই দেখিছোঁ ত ভিডিঅ'বোৰ উ মাছ মৰা বোৰ যায় একদম ভিতৰ লি যায় তাৰে
হয় হয় মানে তাত মানে নদীও এটা আছে তাত একেলগে অৰণ্যৰ মাজেদি গৈছে মাজেদি বৈ গৈছে তোমাক হয় এমাজন ৰিভাৰ বুলি কয় সেইটো
অ অ ভাল লাগে মানে সেইটো এমেজনটো
অ হয় কিন্তু মানে তাত যাবও মানে কিছু মানে ভয় কৰে মানে যে যাব
অ নোৱাৰে হয়তো হয় তাৰে মানুহবোৰ যায় ফৰেষ্ট যায় তাৰে আৰু তেনে আৰু তাতে বেছিভাগ শিকাৰী আছে তাৰে কাষে কাষে ম চাইছিলো সিহঁতে মানে চব খাই মানে আ অ সিহতি মানে চব খাই মই দেখিছো।
হয আনে হয়। আমাৰ অসমত মানে অৰণ্য মানে তুমি কি জানা অৰণ্য মানে কি।
আমাৰ অসমত এখন আমচং বুলি আছে। আম আমচং বুলি আছে আমচং চিনি পোৱানে। আমচংও বহুত ডাঙৰ হয় কিমান কিলোমিটাৰ আছে। এইটো তোমাৰ।
অভাৰণ্য ন অভাৰণ্য হয়।
অ অভৰণ্য হয়টো অভাৰণ্য হয়।
অ।
আৰু তোমাৰ যেনেকুৱা নেচ। নেচ হা তুমি কি কলা। যেনেকুৱা গছ গছনি কাইট। ঠিক গছ গছনি কাটাৰ কাৰণে আমাৰ জীৱ জন্তু পাহাৰীয়া জীৱ জন্তু ৰাস্তালৈ ওলায়। আহি আছে।
মানে হিৰণ বাঘ মানে ৰাস্তা উলাই আহি আছে। সিহঁতৰ মানে ঘৰ ভাঙি দিলে ক'ত যাব ৰাস্তাত সে যাব এনেকুৱাই কথা হ'ল।
হয় মই এইবিলাক পাহাৰৰ কাটিও তোমাৰ। ঘৰ বনাই ছে।
হয় এইটোতো হয় পাহাৰ। গছ গছিন কাটিকে ঘৰ বনাই আ। অ কত যাব। অৰাণ্য আৰু এইটো আমি কি কৰিব লাগিব ইয়াৰ মানে গছ -গছনি বচাব হ'লে। তেনেহলে কি কেনেকুৱা ধৰণৰ আমি সুযোগ ল'ব লাগে তুমি কি ক'ব বিচাৰা।
এইটো মানে আমি নিজেওঁ মানে মই ভাবো মানুহ বিলাকে নিজে এইটো হেৰি হ'ব লাগে। মানে নিজেই অলপ ভাবিব লাগে আৰু কাটিব নালাগে মানে। তেনেকেই মানে নিজেই টো সচেতন হব লাগিব আৰু তোমা। চৰকাৰৰ। হেৰি আছে তোমাৰ আমাৰ চৰকাৰ প্ৰশাসনৰ দায়িত্ব আছে মানে তোমাৰ এইবিলাক অলপ চাব পাৰিলে। ভাল আৰু কিছুমান চৰকাৰৰ হেৰি অৰাণ্য বিলাক মানে হেৰিবিলাকক চাব লাগে মানে। চকুৰিব লাগে মানে বন বিভাগে চকুৰিব লাগে অলপ।
অঁ বন বিভাগে আমাৰ চাইডে মানে গছ গছনি কাটিব নিদিয়ে আমাৰ বন বিভাগে। মানে আমাৰ চেতে গছ গছনি কাটিবলৈ নিদিয়ে কাটিলেও মানে তাৰ পাৰ্মিশন আ। এটি জেড পাৰ্মিশন লাগে উইডাউট পাৰ্মিচন কাটিলে মানে নোশোধাকে বা কিবা কাৰণত। মানে তাক অঁ জেলো হ'ব পাৰে আৰু কিমান জৰিমাও মানে। দিব লগা হয়। সেইকাৰণে মানে অ আমাৰ মানে লষ্টিক আছে অলপ। সেইটো ভালেই ক'ব গলে বেয়া নহয়। আমাৰ যিহেতু গছ গছনি কিমান। প্ৰয়োজন আছে আৰু আমাৰ ইয়াতে মানে পঁচিছ লাখমানা। আহ চেগুনো গছ লগোৱা আছে যিটো আমচং কুটুম্বাক গলো নহয়। আ পঁচিছ লাখ মান হয়। এইটো তোমাৰ অ আঠশজন ন। অৰণ্য বৰে তোমাৰ এইটো তোমাৰ গুৱাহাটীৰ কণ চাইডে পৰে এটা।
হয়।
বহুত ডাঙৰ আছে তোমাৰ আৰু তাতে পুৰা চেগুন গছ। দে-দে হব পাৰা দে পঁচিছ লাখ মান। অঁ চব চেগুন গছ সেইটো কাটিব নোৱাৰি এইটো চব মানে অসম বাই অঁ অঁ কটা কাটিলে মানে জেল হয় মানে তেনেকুৱাকে সেইটো নকৰে আৰু
হয় নেকি এয়া কাটিলেতটো মানে বণ তাৰমানে এইবিলাক কাটিলো এইটো জেল হ'ব এইটো মানে হেৰি আছে তোমাৰ আইন আইন মতে দণ্ডনীয় কিবা হ'ব
অঁ আৰু আমাৰ ইয়াতে মানে পাহাৰৰ মাজত মানে ফৰেষ্টততোত ৰাখিছে আৰু তোমাৰ মই ঘুৰিব গৈছিলোঁ তোমাৰ আমচাং পাহাৰ তাতে পাৰ্মিশন লৈকে যাব দিয়ে পাৰ্মিশন লৈকে যাব দিয়ে। আৰু সিহঁতৰ ঘৰ চৰ কাষ চালো, মানে অ বিল্ডিং বনাই দিছে ভিতৰত। অ গণেশ বাবা যে পাহাৰীয়া আহ হাতীবোৰ আহে যাৰ কাৰণে তাৰ সেই কাৰণে বিল্ডিং বনাই দিছে। বিল্ডিং টো বোলে হাতীয়ে পোৰা হিলাই দিয়ে বোলে। কৈছিলে এ। অ পোৰা হিলাই দিয়ে বোলে ৰাতি আহিকে। এ চাইছোও, ভাল লাগিছে যাইকে।
হয়, ঠিক আছে বাৰু। আজিলৈ এৰিছো বাৰু। পিছত
অ দিয়া। ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া। ঠিক আছে।
দিয়া ঠিক আছে।